হেল্ল'
নমস্কাৰ
হয় নমস্কাৰ ভালে আছে
আছো আছো আপুনি
হয় মই ভালে আছো, বাকী খোৱা লোৱা হ'ল
আজি খোৱা লোৱাটো হৈ গ'ল আপোনাৰ হল নে
হয় হয় মোৰো হ'ল মানে এতিয়া সময়টোত বেছি মানে ৰাতি হৈ গ'ল ন
হয় হয়
অ সেইকাৰণে ভাবিলো পোৱাই লোৱাটো কৰিলে ভাল আৰু
অ অ আজি ৰাতি আপোনাৰ খেলাও আছে ফিফা ফ্ৰান্সত অ ফ্ৰান্স আৰু আপোনাৰে স্পেইনৰ খেলা আছে। চাৰে বাৰটাৰ পৰা,
কি অ, এইটো মোৰ চাব লাগিব ৰ মানে আমাৰ মানে এইটো অ, এফালে মানে ফিল্ডত আৰু এই লগাইছে মানে প্ৰজেক্টৰ লগাইছে।
প্ৰজেক্টৰ লগাইছে ন' তাতে চাব যাব আপুনি।
হয়-হয়, প্ৰজেক্ট তাতে মানে লগাইছে আৰু। তাকে যাম বুলি ভাবিছো ৰাতি, চাৰে বাৰটা নেকি এটা।
চাৰে বাৰটা পা যদি আপুনি খেলা চাবলৈ যায়। তেনেহলে আপুনি দুটামান বজাত যদি ঘৰত আহে, আপোনোক ঘৰ সোমাব দিয়ে নে দুটামান বাজাত।
নহয় মই ভাবিছো মই এ বন্ধুৰ ঘৰত থাকি যাম নেকি? মানে বন্ধু দাদা যাই চনে ভাবিছো মই তেখেতৰ ঘৰতে থাকিম চাগে। আজি মানে ৰাতিপুৱাৰ বাবে আৰু।
আচ্ছা-আচ্ছা, আপুনি বন্ধু ঘৰতে থাকি যাব খেলাটো চাই কেনে,
হয়-হয়, ভাবিছো সেইটোৱে ভাবিছো মানে, এ ৰাতি বেছি দেৰি হলে পুলিচে ধৰে ন আৰু পুলিচে ধৰিব কিবা, মত খোৱা পানী খোৱা এনেকে কিবা কিবি কৰি কিনে ধৰি লব।
পুলিচে চব বস্তু নধৰে, আপুনি যদি মদ যদি খাইছে তেতিয়াহে পুলিচে ধৰিব বাহিৰে আপুনি ঘুৰিবৰ কাৰণো চ, আপোনাৰ হেৰি আছে ঘূৰিবতো পাৰে আপুনি।
একবাৰ মানে মোক এইটো কেচত মানে ফাচাই লৈছিল মানে, মইতো সৰু ল'ৰা বাৰু মই বেছি বয়স ৰ নহয়।
মোক মানে
তেনেকুৱা ফাচ আহাই কিনে মোক লৈ গৈছিল বান্ধি লৈ গৈছিল, বান্ধিয়া নাই মানে মোক লৈ গৈছিল আৰু। যে কৈছে আৰু যে কৈছে আৰু যে ফোন লগোৱা ঘৰৰ মানুহক যে এনেকুৱা-এনেকুৱা, ৰাতি ইমান কি কৰি আছা? আমি মানে এইটো এ মানে জুবিনৰ আমি এইখন চিনেমা চাই আহি আছিলো আৰু উভতি চিনেমা চাই উভতি আহি আছিলোঁ। আৰু ঘৰলৈ হয়, পুলিচ পুলিচে মানে পেট্ৰলিং কৰি আছিল ৰাস্তাত।
অ, অ, সেইটোতো দিয়ে ৰাতি বাৰু। চুৰ ডকাইত বিলাকো বহুত হৈ গৈছে ন, আজিকালি আজি কালি চুৰ ডকা পৰা মানুহে বাচি থাকিব নোৱাৰে, সেইটো কাৰ অ, পুলিচে পেট্ৰলিং দিয়ে বাৰু।
উম, উম,
পুলিচে পেট্ৰলিং দিয়ে। ত পুলিচ পেট্ৰলিং আপোনা আপুনি, তাতে আপোনাক যদি সোধে আপুনি ক'ৰ পৰা আহিছে আপুনি যটো মদ খোৱা নাই, আপোনাৰ একো কৰিব নোৱাৰে সেইটো।
হয়।
অ', তাতে একো আপোনাক কৰিব নোৱাৰে আপুনি যদি মদ খোৱা নাই। আপুনি ক'ব পাৰিব, যে মই চিনেমা চাই আহিছো, চিনেমা চাই সেইকাৰণে মই ৰাতি হৈছে মই ত ঘৰলৈ যাই আছো, যদি আপোনাৰ যদি গাড়ী চাড়ী পোৱা নাই গাড়ী পোৱা নাই আপোনাৰ একো পোৱা নাই ৰাতি যাবৰ কাৰণে। আৰু যদি আপোনাৰ খোজকাঢ়ি যায় আছে, তে এইটো দায়িত্ব হয়। আমাৰ সমাজত যে পুলিচে আমাক ঘৰলৈকে ভালকে থৈ যাব কেনে।
অ, সেইটো হয় কিন্তু সেই সেইটো ভাবিয়ে আৰু মই ভাবিলো। যে আমি আজিও অলপমান মানে মই সোনকালে যাম আৰু আৰু ঘৰত নাহোঁ আজি বন্ধুৰ ঘৰতে থাকিম।
নাই নাই বন্ধু ঘৰত থাকিব লাগে আপুনি বন্ধু ঘৰত থাকিলে মানে অলপমান ভাল লাগে বন্ধুৰ লগত যদি কথা চথা পাতে আপুনি বহুত ভাল লাগে।
হয়।
যিহেতু খোলা খোলিকৈ চব বস্তু স্তু ক'ব পাৰে বন্ধুৰ লগতে আপুনি বন্ধুৰ লগত ৰাতি থাক থাকিলে আপুনি ফুৰিব গ'ল অলপমান দিনটোতো অলপমান ফুৰিব গ'ল। সেনেকুৱাটো ভাল লাগে বন্ধুৰ লগত বাকী বন্ধুৰ যদি গোটেই গ্ৰুপটো থাকে তেতিয়াতো আৰু ভাল লাগে কথা চথা পাত পাতি কেনে, গেম খেলিব পাৰে আপোনাৰ লগত কথা পাতিবও পাৰে। আপুনি যিকোনো হেৰী কৰি থাকিবও পাৰে। কাম কৰি থাকিব পাৰে। তেতিয়া ৰাতি আৰু টো টোপনিও নাহে বন্ধুৰ লগত থাকিলে।
হয় আমি এবাৰ বন্ধু কেইটাই আমি মানে ইয়াতে গ'লো। আ লাইন চত জেগা এটা আছে ৱাটাৰফল এটা আছে তাতে আমি গা ধুব গৈছিলো মানে তাতে ধুনীয়া পৰিৱেশ আৰু বহুত বতাহ, বৰষুণ তাতে আমি গ'লো অহ নিজৰাত গা ধুলো আমি।
নিজৰাত গা ধুবলৈ গৈছিলে, নিজৰাত গা ধুব যাওঁতো সাৱধান থাকিব লাগে কাৰণ ক'ত দ' থাকে, ক'ত শিল থাকে, একো বুজি নাপায়।
হয় হয় সেইটো হয় এইটো বহুত মানে এইটো জাগাটো ধৰিব নোৱাৰি আৰু মানে কেনেকুৱা জাগা এইবিলাক। পাথৰে হওঁক উম উম।
উম সাৱধানে থাকিব লাগে আজিকালিটো বহুত মৰে মানুহ এনেকুৱা বহুত পৰি কেনে হওঁক বানপানীত উটি যায় সেইকাৰণে আপোনাৰ এতিয়া যেনেকে কৃত্ৰিম বানপানীৰ সমস্যা হৈ আছে। এতিয়া কৃত্ৰিম বানপানীটো কিনো সমস্যা এই অলপমান এজাক বৰষুণ দিল তাতেনো বৰ বৰষুণৰ পৰাই পানী হ'ল। আজি যদি নালা নৰ্দমা যদি ভাল থাকিলে হয়, তেনেহলে এই কৃত্ৰিম বানপানীটো নহ'লে হয় আৰু।
কৃত্ৰিম বানপানীটো হ'বই এইটো মানে কি ক'ব আৰু আমাৰ চৰকাৰে আজিকালি ফ্লাই অ'ভাৰটোতো ঠিকেই বনাই আছে। কিন্তু আমাৰ নালা এইবিলাক সেইবিলাক ফালে দেখাই নাই, কিমান আজিকালি মই দেখিছোঁ সৰু সৰু
উৰণীয়া সেঁতুটো বনোৱাৰ লগে লগে লগে আপোনাৰ নালা নৰ্দমাখিনিও ঠিক কৰিব লাগে। এতিয়া উৰণীয়া সেঁতুটো যিমান ডাঙৰ হ'ব নালাটো সিমান ডাঙৰ কৰিব লাগে এতিয়া সিমানো ডাঙৰ নহয় মানে উৰণীয়া সেঁতুটোৰ দৰে ডাঙৰ কৰিব নালাগে। এনেকুৱা কৰিব লাগে যে উৰণীয়া সেঁতুৰ পৰা পানীখিনি যোনখিনি আহিব নালা দি কেনে যদি ভালকে যাব পাৰে।
উম এইটো কৈছে অঁ ঠিকেই কৈছে এইটো, তোমাৰ এটা মানে আমাৰ ঘৰৰ কাষৰে আৰু
অঁ।
কিহত হৈছে তেনেকুৱা, হেল্ল' অ দু দুঘৰ দুঘৰ দুঘৰ হৈছিল আৰু এজন সৰু ল'ৰা আৰু বেছি বয়সৰ নহয়। এহ তাৰ সি দেউতাকৰ লগত নিজৰ দেউতাকৰ লগত নিজৰ স্কুললৈ গৈ আছিল আৰু। এ বা বৰষুণৰ বতৰ নহয় নহয় স্কুলৰ স্কুল স্কুল স্কুললৈ গৈছিল। হয়, মানে বিৰাট মানে বৰষুণ দি আছিল আৰু। দিনত মানে ৰা ৰাতিপুৱা আৰু কথা আৰু। মানে চাইডত থাকে ন নালা-নালা সৰু-সৰু যে থাকে, ওপৰত চিমেণ্ট তৰ হেৰি দিয়া থাকে অ', সেনেকে খোজ কাঢ়ি খোজ কাঢ়ি গৈ আছিল।
হয়।
হয়, হয়, চিমেণ্ট সেনেকে গৈ আছিল।
ফুটপাথৰ ওপৰত খোজাঢ়ি যাই আছিল, তাতে মানে আপোনাৰ পৰি গ'ল নেকি?
হয়, হয় মানে পৰি গৈছে আৰু ঢুকালে। বিৰাট বেয়া লাগিল। হ-হ।
মানু্হ আৰু ঢুকোৱাৰ পিছত মানে মানুহটো বিচাৰি পোৱা টান হয় মানে নালা দি এই পানৰ পৰা সেই পান গো
সৰু-সৰু বা বাচ্ছাটোক মানে বহুত মানে পুলিচ মানুহ সৰু-সৰু মানুহ নালা চালা ভাঙি বিচাৰিব চেষ্টা কৰিছে কিন্তু নাপালে মানে বডিটো আৰু।
নাই-নাই এইটো চৰকাৰে মানে আপোনাৰ আগতে বস্তুবিলাক ঠিক কৰিব লাগে, বৰষুণ দিয়াৰ আগে-আগে। যিহেতু বৰষুণ দিয়া আগে বুলি নহয়। ত আগতে ঠিক কৰি থৈ দিব লাগে, যিহেতু এতি মানুহে ফুটপাতে খোজকাঢ়ি ত' তাতেই যদি পৰি যে তাতে প়িৰি যে। উম, তাতে পৰি কিনে মানুহ বিলাক মৰিয়ে যায়, এনেকেতো মানুহ নমৰে ন।
উম।
মানুহ এটা
এনেকে আচলতে এইবিলাক কৰিব নালাগে, চৰকাৰে মানে বস্তুবোৰ ভাল এ ঠা ঠিক ঠাক ৰাখিব লাগে আৰু।
মানুহ এটা আয়োস আছে, আয়োসটো এনেকে শেষ হ'ব নালাগে ন মানুহৰ?
হয়, হয়, এতিয়া সৰু ল'ৰাটোৰ কি ভুল? এতিয়া আহি
এই সৰু-সৰু বাচ্ছটোনো কি জানে কতনো কি হৈ আছে?
হয়, হয়।
ক'তনো কি হৈ আছে কি হোৱা নাই। এতিয়া পানী বেছি বাঢ়ি গৈছে বৰষুণৰ কাৰণে সিটো বেচেৰা স্কুলহে যায়ই আছিল। বেলেগতটো একো কৰিব যোৱা নাছিলে সিটো স্কুলত পঢ়িবহে যাই আছিলে।
হয়, হয় এইটো কিন্তু হয়।
পঢ়ি কেনে সিখিনি বস্তুৱয়ে বুজিব সিয়ে ইঞ্জিনিয়াৰ হব এদিন এনেকুৱা সৰু-সৰু বা সবিলাক ইঞ্জিনিয়াৰ হ'ব, ডাক্তৰ হ'ব। এতিয়া এই ইঞ্জিনিয়াৰ বিলাকো চাব লাগে যে এইখিনি নালাত কি হৈ আছে। কি হোৱা নে, সেয়াৰ কৰি সৰু-সৰু প্ৰজন্মৰ মানুহ লগ ধৰি আহি আছে। সেনেকুৱা ইঞ্জিনিয়াৰ সেই মানুহজন যোনজন ইঞ্জিনিয়াৰ বনাইছে সেইজন ইঞ্জিনিয়াৰ বুঢ়া হৈ যোৱাৰ পিছত যে সেই নালাটোতে পৰে।
হয়, হয়, এইটো ঠিক কৈছে।
সেনেকুৱা কথা।
বাকী অ, আপুনি এইটো কি কৰিম বুলি ভাবিছে এতিয়া? মানে
বানপানীৰ ওপৰত কি কৰিব মানে যদি বাঢ়ে আৰু ঘৰৰ প ঘৰৰ কাষতে হওঁক বা নিজৰ ঘৰে ভাবিলৌক কত নিজৰ ঘৰে ভাবি লওঁক উটি গ'ল বান, পানীত কি কৰিব তেতিয়া?
এইটোটো পৰিস্থিতিো বহুত বেয়া হব, যদি মোৰ নিজৰ ঘৰতে উকি যায় তেনেহ'লে চৰকাৰে দিয়া যোনটো কেম্প থাকে, যো ঠাই থাকে তাতে যাব লাগিব সেনেকে, বহুত কষ্ট হ'ব।
হয়।
মানুহে ঘৰ নিজৰ ঘাম মাটিত পেলাই কিনি নিজে বনাই, যিমানে ধনি নহওক দুখীয়া নহওক, সি ঘৰটো বহুত ধুনীয়াকে খাজে, নিজৰ ঘৰতটো বহুত মৰমত খাজে। সেই মৰমৰ ঘৰখন যদি ভাঙি যায়, তেটো বহুত দিওখ দুখৰ বিষয়ে আপোনাৰ বানপানী হওক কিবা দি হওক, উম।
দুখৰ বিষয় , সে কৰিব পাৰি মানে আহওষ নাই কাৰাৰো মানে জীতে তিতয়া শুকাই যায় কোনোবা, কোনবা মৰি যায়।
নাই এইটোতো, সটোতো হয় বাৰু লিখনি আছে, যাৰ যি যেনেকে আচনি থাকে সেনেকেই সেই ভুক্ত দিব, সেনেকুৱা কথা হয়।
উম, উম।
সেনেকুৱাই কথা এবিলাক বচতো।
দিয়ক আজিলৈ হ'ব, হয়-হয়, আজিলৈ হ'ব।
ঠিক আছে, হব